হেল্ল'?
হেল্ল'।
অ কোৱা?
অ কি কৰি আছা পিছে?
কি কৰি আছা মানে তোমাৰ বিশেষ একো কৰা নাই ৰ'বা এই ভোক লাগি আছে তাক তাকে মই ভাবিছোঁ কি খাওঁ কি বনাওঁ তাকে চিন্তা কৰি আছোঁ ৰবা। মানে ভোক লাগিলেটো জানাই আৰু পেটটো কিবা টাইপ লাগি থাকে ন? বিহুত তে, তাকে মই ভাবি আছোঁ তোমাৰ ভোক - - লাগিছে এতিয়া কি খাওঁ কি নাখাওঁ আৰু তুমি কি কৰি আছা পিছে?
এই মই তোমাৰ এই চফা এনে আৰু শুই আছিলোঁ আৰু চফাখনতে। এই তোমাৰ ভোক লাগিছে মোৰো তোমাৰ খাবলৈ কিবা মানে চাহ তাহ খালো আৰু পোৱা উঠি কিনে এতিয়া মইও ভাবি আছো। এই তোমাৰ ৰেডিমেড পৰঠা আছে ৰ তাকে বনাও আৰু ৰাতিৰ অলপ মানে মাংস আঞ্জা আছে। তাকে খাওঁ নেকি তাকে ভাবিছো তোবা পৰঠা চৰঠা বনাই নেকি অলপ- অ ঘেউও বাটাৰ দি কিনে সেনেকে পৰঠাখন ভাজো মানে অলপ সেকি লও সেকি লৈ কিনে- তাকে খাওঁ নেকি ভাবি আছো ৰবা, বাকী পিছে খা খবৰ খোৱা কেনেকুৱা খা খবৰ?
খা খাপৰ ভালে দিয়া বেয়া নহয় ঠিক ঠাকে চলি আছে বৰ্তমানলৈকে আৰু- পিছলৈ ক'ব নোৱাৰোঁ বাৰু। কিন্তু এতিয়ালৈ চব ঠিক ঠাক চলি আছে বাকী তোমাৰ কেনেকুৱা খা খবৰ তোমাৰ?
খা খবৰ ঠিকে চলি আছে ৰ'বা মানে একদম বৰ্তমান তোমাৰ দৰে আৰু মানে ভাল চলি আছে বাকী- এই হ'ব আৰু সময়ৰ লগত দেখা যাব আৰু কেনেকুৱা খা খবৰ হৈ থাকে সচলতে গমে আহাবা। বাকী পিছে কলেজটো খুলিবই আমাৰ কলেজ চলেজ তো আৰু খুলিবই আগষ্ট- ও পৰাই দিয়া। পিছে মানে কলেজ চলেজ অ যাবই লাগিব আৰু তাত তাতে- ত' আজি অলপ কলেজৰে কথা মানে আলোচনা কৰি দি দা নহ'লে মানে- কলেজৰ যিহেতু নাম ওলালে তোমাৰ কলেজ চলেজটো খুলিবই ত কেনেকুৱা লাগিল পিছে তোমাৰ? কলেজত যাই মানে তোমাৰতো হ'লে চাগে এবছৰ কলেজত যাই কিনে। কোৱাচোন অলপ তোমাৰ অভিজ্ঞতা কোৱা কলেজত যায় তোমাৰ কেনে লাগিল বা তোমাৰ স্কুলতক কি বেলেগ পালা কলেজখন? বা তোমাৰ স্কুল আৰু কলেজৰ মাজত পাৰ্থক্য কি সেনেকুৱা কোৱাচোন কিবা কথাবিলাক কোৱা অলপ?
এবছৰ নহয় দিয়া এতিয়া কবলৈ গ'লে তোমাৰ তিনি বছৰে হ'ল কাৰণ মই যেতিয়া- মেট্ৰিক পৰীক্ষা পাছ কৰিছোঁ তাৰপিছত মই মানে- যিবিলাক আমাৰ হাইস্কুল আছে তাতে পঢ় নাইতো। আহ কলেজতে পঢ়িছো তুমিও চাগে কলেজতে পঢ়িছা ত' মানে কলেজ আৰু স্কুলৰ পাৰ্থক্য বুলি ক'লে বহুত বেছি পাৰ্থক্য আছে এতিয়া আমাৰ স্কুলত ধৰা সৰুৰে পৰা ধৰা আমি দহ বছৰ বাৰ বছৰ একেলগে পঢ়ো। তেতিয়া যিটো আমাৰ লগৰ বন্ধু বান্ধৱী হৈ যায় সিহঁতৰ লগত থকাটো বহুত বেলেগ আৰু যিটো আমাৰ আমি এতিয়া যদি কলেজৰ কথা কওঁ আমি কিমাননো প্ৰথম বছৰটো তোমাৰ এনেই গুচি যায়। প্ৰথম বছৰটো বেছি কাৰো লগত মাত বোল নহয় বা কথা পতা নাযায়। কিন্তু দ্বিতীয় বছৰত তোমাৰ এনেকুৱা হৈ যায় আৰু ভাল বন্ধু হৈ যায় যিবিলাকৰ লগত হয়তো তুমি চিনিও পোৱা নাছিলা প্ৰথম বছৰত। ত' তেওঁলোকৰ লগত বন্ধুত্ব বৃদ্ধি হয়। ত' সেনে সেনেকুৱা ধৰণৰ বস্তুবোৰৰ বাবে কলেজ আৰু স্কুলৰ মাজত বহুত পাৰ্থক্য আছে আৰু আচলতে ক'বলে গ'লে। তোমাৰ কি তুমি কি ভাবা আৰু স্কুল আৰু কলেজৰ মাজত পাৰ্থক্য তোমাৰ হিচাপত কোৱাচোন মোক এনেই অলপ?
স্কুল আৰু কলেজৰ মাজত পাৰ্থক্য ক'বলে ক'বলে গ'লে আৰু ৱ স্কুলত কি হয় তুমি নিজকে মানে ধৰি লোৱা নিজকে মানে চিনি পাবলৈ সময় লাগে কিন্তু কলেজত তুমি নিজকে চিনি পোৱা আৰু লগতে মানুহকো চিনি পাব আৰম্ভ কৰা মোৰ মতে পাৰ্থক্য সেইটোৱে। স্কুলত তোমাৰ স্কুলত তুমি কি হয় মানে ব্যস্ত থাকা ন তোমাৰ লগ বন্ধু। পঢ়া-শুনা, শিক্ষয়-শিক্ষয়িত্ৰী খেলা ধূলা বিলাকতো ব্যস্ত থাকা। কিন্তু কলেজত যোৱাৰ লগে-লগে সেইবিলাক নোহোৱা হৈ যায়। তাতে তোমাৰ শিক্ষকে গুৰুত্ব নিদিয়ে বা, কি ল'ৰা ছোৱাল কিমান ল'ৰা ছোৱালী সেইবাক গুৰুত্ব নেদে। ত' যিবিলাক তোমাৰ সংঘ আছে বা যিবিলাক লগ আছে সেইবিলাকৰ মাজতো থকা যায় ন। ত সেই এনেকে দ্বাৰা মানে বহুত মানুহ চিনিব পৰা বা মানুহ জানিব পৰা। এনেকুৱা ধৰণৰ আৰু মানে কলেজ আৰু বিদ্যালয়ৰ মাজত পাৰ্থক্য হবলৈ গলে মোৰ মতে মোৰ মতে সেইটোয়ে হ'ল, মানুহ চিনা যিটো আৰম্ভ বা মানুহ চিনা যিটো প্ৰক্ৰিয়া সেইটো কলেজৰ পৰা আৰম্ভ হৈছি যিটো বিদ্যালয়ত নহয় আৰু। বা স্কুলত নহয় আৰু স্কুলত তোমাৰ কাকো মানে ইমান বেয়া পোৱা নাযায়, কাকো শিকোৱা নাযায়। মানে সেইবিলাক ভবাই নাযায় আৰু কিন্তু কলেজৰ পৰা এইবিলাক আৰম্ভ হয়। তোমাৰ মানে যিটো তোমাৰ এটা কামৰ ধৰি লোৱা আমাৰ যিটো মানে এটা থাকে ন আমি কলেজ কৰি থাকিলে নহয় কামৰ যিটো আমাৰ চাপ সেই কামৰ চাপো আহি যায় এটা সময়ৰ পিছত। ত সেনেকুৱা ধৰণৰ মানে কলেজৰ পৰা আমাৰ যিটোতু জীৱন সেই নতুনীৱনটো আৰম্ভ হয়, সেই সেইটোৱে আৰু পাৰ্থক্য বুলি কওঁ আৰু। মানে স্কুলে আমাক মানে কেনেকে জীৱনটো আগবঢ়াই সেইটো পথ দেখুৱাই আৰু। কলেজে আমাৰ জীৱনটো কেনেকুৱা ধৰণৰ হব পাৰে কেনেকুৱা আমাৰ সমস্যা আহিব পাৰে, সেইটো আমাক শিকাই দিয়ে আৰু মোৰ মতে পাৰ্থক্য এইখিনিযয়ে আৰু। বাকী পিছে কোৱাচোন? তুমি অ, কি বুলি কয় এতিয়া তুমি কলেজ গৈছিলা প্ৰথমবাৰ বা তুমি কলেজ প্ৰথমবাৰ গৈছিলা আৰু যেতিয়া ধৰি লোৱা অ, তুমাৰ মেট্ৰিক পাছ কৰি কি কলেজ গৈছিলা। ত তাৰে যখিনি অভি্তা সেইখিনি কোৱা যদি তুমি কোৱাৰ পিছত মইয়ো মোৰ অভিজ্ঞতাখিনি কম আৰু। বাকী আহ, অভিজ্ঞতা কবলৈ গলে নে কি আৰু আহ, তোমাৰ তোমাৰ কলেজখন বেলেগ হ'ব পাৰে। মোৰ কলেজ খন বেলেগ হ'ব পাৰে বা আমি এখন কলেজতো পঢ়িব পাৰো সেনেকুৱা হ'ব পাৰে। সেইটো আৰু কোৱাচোন অলপ অভিজ্ঞতা খিনি তাৰ পিছত মইয়ো অলপ মোৰ খিনি কৈ দিম আৰু।
অভিজ্ঞতা তোমাৰ কলেজ জীৱনৰ এ ক'ব গ'লেতো ভালে আছিলে। বেয়া নহয়। এতিয়া তোমাৰ খালি সমস্যাটো কি এতিয়া স্কুলত থাক যেতিয়া আছিলে আৰু, তেতিয়া মানে আত্মবিশ্বাসৰ অভাৱ নাছিল। মানে ধৰা কিবা প্ৰশ্ন সুধিলে শংকাবোধ কৰা নাছিলো আৰু। ক'বলে কিন্তু কলেজত বহুবাৰ এনেকুৱা হৈছে কিবা যদি সোধা যায় তেনেহ'লে, জানিও মানে ক'বলৈ শংকাবোধ লাগে যদি ভুল হয়। কিবা কবই নেকি বা লগৰ কেইটাই কি ভাবিব। ইমান মানে বহুত ছাত্ৰ ছাত্ৰী থাকে তো। কলেজ এখনত তোমাৰ আমি যিটো ৰুমত বা আমি যেতিয়া আছিলো কলেজৰ সময়ত তেতিয়া আমাৰ ক্লাছো যে তোমাৰ এটা ক্লাছতে তোমাৰ এশ বিশ জন নে কি আছিল, তাৰেতো আধা আধি নাহে তথাপিও তোমাৰ ক্লাছ ৰুমটো ফুল হৈ থাকে। তো যেতিয়া মই প্ৰথম দিনা গৈছিলো আৰু তোমাৰ এডমিশন হোৱাৰ পিছত প্ৰথম দিনা কলেজলৈ গ'লোঁ প্ৰথম দিনা যাওঁতেতো প্ৰথম তোমাৰ ন বজাত ক্লাছ আছিল। কিন্তু মই যাই পাই তোমাৰ ৰুম বিচৰালৈকে, ক্লাছ বিচৰালৈকে মানে। প্ৰথম ক্লাছটো শেষেই হৈ থাকিল। পিছত যাই তোমাৰ এ জানাই নহয়, যেতিয়া তুমি নতুনকে ক্লাছ এটাত সোমাবা বা ভৰি দিবা কিবা অদ্ভুত ধৰণৰ লাগি থাকেতো। তাৰ পিছত মই যেতিয়া পিছলে গ'লো, ইমান সকলো মানে ইমান বোৰ ছাত্ৰ-ছাত্ৰী দেখিলো বা ইমান বোৰ ল'ৰা ছোৱালী দেখিলো ত' মোৰ মানে কিবা অদ্ভুত। এটা মনত কিবা এটা অনুভৱ জাগিল বা অনুভূতি এটা আহিল। মানে মই বেলেগ আৰু মুখৰ ফালে নাচা লোৱে, চিধা একদম গ'লো লাষ্টৰ বেঞ্চত যাই পেলাই বহিলো। সেনেকে আৰু প্ৰথম দিনটো গুচি গ'ল। পিছত লাহে-লাহে তোমাৰ পৰিবৰ্তন হ'ল দিয়াচোন, কথাবোৰ লাহে-লাহে। দুটা এটা কথা পাতিব ধৰিলো সকলোৰে লগত বা সেনেকে কথা পাতোতে-পাতোতে, এতিয়া আমাৰ যিটো দ্বিতীয় বৰ্ষ আৰু কলেজীয়া জীৱনৰ সেইটোত আৰু বহুত ভাল বন্ধুৱেই হৈ গ'ল। কবলে গ'লে মানে এনেকুৱা হয় ন। যে এবছৰত কোনো বন্ধু হব নোৱাৰে কিন্তু আমাৰ সেনেকুৱা নাছিলে আমাৰ। চাগে দ্বিত তীয় বছৰত তোমাৰ দহ দিনো যোৱা নাই একদম ভাল বন্ধুত্ব হৈ গৈছিল সেনেকুৱা ধৰণৰ। আৰু সেইটোৱে চাগে কলেজীয়া জীৱনৰত ভাল কথা আৰু যে বন্ধু। হ'বলৈ বেছি সময় নালাগে বা বন্ধুত্ব বাছি ল'বলৈ বেছি সময় নালাগে। এতিয়া বাৰু আগতে ধৰা কলেজৰ প্ৰথম বৰ্ষত। ভয় খাইছিলোঁ বস্তুবোৰক লৈ বা তোমাৰ শংকাবোধ কৰিছিলোঁ যে, কি ক'ম কি নক'ম এতিয়া আৰু সেইবোৰ নহয় আৰু এতিয়া মানে যথে ষ্ট ধৰা সেইবোৰ ক্ষেত্ৰত উন্নত হোৱা বুলি ক'ব পাৰা আৰু মোৰ। আহ মানে যিটো মনৰ ভাৱ আৰু ক'বলৈ গ'লে কাৰণ মই এতিয়া, শংকাবোধ নকৰো আৰু যিকোনো কথা। এতিয়া কাৰোবাৰ প্ৰতি যদি মই বেয়া ভাৱ ৰাখিছো মনত মই চিধা চিধি খোলা খুলিকে কৈ দিওঁ কাৰণ এনে মনত ৰাখাতকে তুমি খোলা খুলিকৈ কৈ দিছা ভাল পাইছা বেয়া পাইছা এতিয়া। তোমাৰ বিপৰীতে থকা মানুহজনে ভাল পালেও বেয়া পালেওতো উপায় নাই। তুমি এতিয়া চাবাচোন যদি মনত ৰাখি থকা কথা এটা তেতিয়া মানে কিবা। ভাল নালাগে মনতটো কিবা ধৰণৰ লাগি থাকে যেতিয়া তুমি কৈ দিবা তেতিয়া যে লাগে যে হ'ব দিয়া। কৈ দিছো এতিয়া যি হয় দেখা যাব আৰু সেনেকুৱা ধৰণৰ। এতিয়া মানে মই চিন্তাও নকৰো ইমান কোনে কি ভাবিছে কোনে কি তোমাৰ বিষয়ে বা মোৰ বিষয়ে। কি কৈছে ইমান চিন্তা কৰি থাকিব লগীয়া নাই কাৰণ। মানুহেতো জানে মানুহে ধৰা মানুহে মানুহে ভাল দেখিব নোৱাৰে আজিকালি। বা কিছুমানে দেখিব পাৰে। বা সেনেকুৱা থাকে আৰু ভাল বেয়া দুয়োটাই থাকে ত তোমাৰ কথা সকলোৱে ভাল বুলি ক, ক'ব সনেকুৱা দৰকাৰী নহয় তুমি কাকো। নিজৰ কথা ভালকৈ কোৱাৰ বাবে তুমি বাধ্যও কৰাব নোৱাৰা সেইবাবে ইমান বেলেগৰ কথাত গুৰু ত্ব দিব নালাগে আৰু বৰ্তমান ক্ষেত্ৰত সেইটো কলেজৰ জীৱনৰ পৰা এটা কথাটো শিকিছোঁ আৰু। এ নিজৰ মাজত থকাটোৱে ভাল নিজক গুৰুত্ব দিব লাগে বা নিজৰ যিবিলাক লগৰ বন্ধু আছে। সিহঁতৰ লগত থাকিব পাৰিলে হ'ল বা কি বেলেগে তোমাক দহটা বিটা যি বেয়া কথা কয় সেইবোৰ মানে নাকচ কৰিব লাগে। কাৰণ যদি তুমি সেই বেয়া চিন্তা ধাৰাবোৰ গুচাব পাৰা তে তিয়াহে মানে জীৱনত আগবাঢ়ি যাব পাৰিবা আৰু আচলতে বাকী তোমাৰ কোৱাচোন। তোমাৰ কেনেকুৱা আছিল কলেজীয়া জীৱনৰ প্ৰথমটো দিন।
কলেজীয়া জীৱন প্ৰথমটো দিন কবলৈ গলে ত মই এতিয়া কি ক'ম আৰু মানে যেতিয়া মই কলেজ প্ৰথম গৈছিলো আৰু তেতিয়া। তোমাৰ প্ৰথমতে আৰু মই যিহেতু মই প্ৰথম তোমাৰ গৈছিলোঁ মোৰ যিটো দেউতা আছিল মোৰ দেউ তাৰ লগতে গ'লো আৰু প্ৰথম দিনা। থবলৈ গৈছিল আৰু ত প্ৰথমতে এই যিখন এখন আছিল ন আমাৰ কলেজত আৰু এখন কিবা। অ হালধি এখন মানে কাৰ মানে সেই দিছিল আৰু কাগজ এখন দিছিল য'ত তোমাৰ ৰোল নম্বৰ লিখা আছিল আৰু। সেইখন মই নিয়া নাছিলো ত' যাইকেনে তাতে বিচাৰি আছিলতে বাহিৰত মানে তোমাৰ কাগজত লিখা আছিল কাৰ কোনটো ৰোল নম্বৰ কোনটো হয়। কোনটো ৰুমত বহিব তো এনেকে লেখা আছিল ত মই ৰোল নম্বৰো নাজানো এতিয়ালৈকে ত পিছত মই ঘৰত ফোন কৰিলো ফটো দিব দিলো এইটো ৰোল নম্বৰ ক'বলৈটো সেনেকুৱা ধৰণৰ পিছত মই ৰুম বিচাৰি পালোঁ আৰু আৰু যোৱাৰ লগে লগে মোৰ মানে যেতিয়া কলেজত মানে গৈছিলো তেতিয়া মানে এজন মোৰ লগৰ হৈছিলো সেই প্ৰথম কলেজৰ লগৰ সেইজনে আৰু মানে আহ মানে কি চিল মানে আহ মানে যোৱাৰ লগে লগে আৰু মানে সিদিনা আহ সি আৰু মানে আউটড্ৰেছত আছিল আৰু আউটড্ৰছত মানে কলেজৰ ড্ৰেছ পিন্ধি অহা নাছিল আৰু। যোৱাৰ লগে লগে আৰু মই যেতিয়া বিচাৰি আছিলো সিও বিচাৰি দিছিল। ত, সেনেকে আমাৰ যিটো কি বুলি কয়, কথোপকথনেৰে কথোপথনটো আৰম্ভ হৈছিল। ত, পিছত সেনেকে তোমাৰ অ' তাৰ লগত পিছত অ' ভাল বন্ধুত্ব উঠিল মানে প্ৰথম যিটো অ' ক্লাছ আছিলে সেই ক্লাছতো তাৰ লগতে বহিলৈ যাই কিনে অ' শেষৰ বেঞ্চিত। ত' সেনেকুৱা আৰু মানে পিছত আৰু যেতিয়া সময় যায় থাকিল তেতিয়া। সেই আমাৰ আমাৰ যিবিলাক পাছৰ পাছত বঢ়া যিবিলাক আমাৰ বন্ধু আছিল। বা পাছৰ একদম মাজত বঢ়া যিলাক বন্ধু হৈছিল সেনেকে তোমাৰ বন্ধু ত' বাকী এইবিলাক আমাৰ গঢ় লৈ উঠিলে। আৰু মই বেছিভাগ তোমাৰ এই আমাৰ যিটো মাজৰ শাৰী আৰু সেই মাজৰ শাৰীতে বহিছিলো তিনিটা শাৰী আছিল বেঞ্চিত। মানে যিবিলাক ডেস্ক বেঞ্চৰ তিনিটা সাৰি আছিল। ত, মই বেছিভাগ যিটো মাজৰ শাৰী আৰু মাজৰ শাৰীৰ লাষ্টতে বহিছিলো আৰু বেছিভাগ আৰু আমি সেনেকে অ' আমাৰ কাষত বঢ়া যিবিলাক লগ বন্ধু আছিল সেনেকে আৰু এইবিলাক আমি ভাল বন্ধুত্ব হৈ গ'ল। পিছত আমি সেনেকে আৰু এটা মানে যিটো কয় ন, আমাৰ কবলৈ গলে কলেজৰ ভাষাত গেং বুলি কয় ন' সেই গেং বনাই সেনেকে থাকিবলৈ ললো আৰু মানে আমি মানে ইমানো হে নাছিলো গেং পোৱা নে বেলেগক মাৰিব যোৱা বা বেলেগক হে কৰা হেনকুৱা। নাছিলো বাৰু মানে এনে আৰু আমাৰ নিজৰ মাজতে আহ মানে মানে হাই ফূৰ্তি কৰা গেম খেলা তোমাৰ খোৱা লোৱা। ওপৰত ফুৰা- চুৰা সেনেকে আৰু আমাৰ আৰু আমাৰ কোনো মানে ধৰণৰ কোনো ধৰি লওঁক কোনো এটা মানে আমাৰ যিটো দলৰ আৰু ধৰি লোৱা কোনো এটা ল'ৰাৰে ধৰি লোৱা ইমান এটা মানে ধৰি লোৱা বেলেগৰ সমান সি নাছিল আৰু। ত' বাকী আমি পুৰা একদম নিজৰ লগতে ব্যস্ত আছিলো মানে কোনো সেই নাছিল। কাজিয়া পেচাৰ নাছিল আমাৰ কোনো কোনো মানে তোমাৰ ধৰণৰ যিবিলাক অ থাকে ন' কিছুমান অ 'লগ বন্ধুৰ মাজত। হাইজা হাইজা পিছতৰ তেনেকা কোন আছিল। সকলোবোৰ শান্তআছিল সকলোবোৰে নিজৰ নিজৰ কথাতে হাঁহ হাঁহি শীতাল কৰি আছিল আৰু। সেইবিলাক যিবিলাক মুহুৰ্ত বিলাক বহুত ভাল লাগে আৰু লগৰ বোৰে মানে আহ তেওঁলোকৰ। বেছিভাগ সময় আমি অ' মানে ক্লাছ কৰিলো তাৰপিছত আমি কমল ৰুমত দিছিলো তাতে বহি আৰু। গেম খেলিছিলো আৰু ক্লাছ কৰিবলৈ আহিছিলো এনেকুৱা আৰু কেণ্টিনত একেলগে সকলোবোৰ গৈছিলো খাবলৈ। পৰঠা হওক যিকোনো বস্তু হওক আৰু লগৰবোৰে কেতিয়াবা জন্মদিন হলে তাতে আমাক কিবা কিবি খুৱাইছিলো। ত' সেনেকুৱা ধৰণৰ যিবিলাক কথা ত সেইবিলাক কথা ভাবিলে ভাল লাগে আৰু। আৰু সেনেকে লগৰ লগত কেতিয়াবা ফুৰিব চুৰিব গ'লে তেতিয়াও বহুত ভাল লাগে দিয়াচোন। কাৰণ জানাই তোমাৰ লগৰ লগত থাকিলে বহুত সময় মানে বহুত ভাল লাগে। আৰু আমি এইবাৰ মানে যেতিয়া আমাৰ কলেজটো শেষ হৈছিল আৰু। তেতিয়া মানে কি কৰিছিলো আমি আমি গোটেইকেইটা আৰু আমাৰ যিমান লগৰ আছিল। আমি মিলি এখন মানে পাৰ্কলৈ গৈছিলো সৰু পাৰ্ক এখন ত' তাতে মানে বহুত সময় আমি কটাইছো। তাতে সময় কথাখিনি বহুত ভাল লাগিছে আৰু ততে ফটো ফটো উঠিছো। ভিডিঅ চিডি' বনাইছো। ত, সেনেকুৱা ধৰণৰ কথা আৰু বহুত খাইখিতাল কৰিছিল সেইখিনি সময়ত আৰু মানে বহুতে ভাল লাগিছিল। বাকী হ'ব দিয়া নহলে আজিলৈ থৈছো।
হ'ব দিয়া হ'ব দিয়া।